অ হেল্লন।
অ এই শুনা পাইছো।
হয়, আপুনি বৰ্তমান কি কৰি আছে?
অ মই এতিয়া যিটো নিকি গৰম। আজি মানে বহু, সেইবাবে মই মানে বাহিৰতে এনে বহি আছো আৰু শ্বেয়াৰ লৈ কিনে।
হয়, আপুনি কি কৰি আছে?
ময়ো এতিয়া বহি আছো মানে এতিয়া মস্ত গৰম নদীৰ পাৰত বহি আছো।
হয় হয় অ নদী পাৰৰ মানে আৰু ন।
অ হয়। হাপুনি। হয় হয় চাহ খালো আহ এতিয়াহে খালো মানে অ অলপ দেৰি হল আধা ঘন্টা মান হল মানে। চাহ খোৱাটো।
অ মেৰত বৰ্তমান মানে এতিয়াটো চাহ খোৱাটো সাটাই বাজিল ন, এতিয়া খাইছো আমি পাঁচটা মানতে।
হয় হয় ভাত খবৰে হ'বই আৰু অলপ দেৰি পিছত।
খাব।
হয়।
আপোনাৰ দেখিম গৰমটো বাঢ়িছেনে কম এতিয়া?
গৰমটোতো ক'ব গৈ আমাৰ দেখি বাঢ়িছে কিন্তু আজি অলপমান অকমান মানে বৰষুণ দিছিলে। সেইবাবে অলপ ঠাণ্ডা পৰিছে কিন্তু গৰমটো আছেই আৰু তথাপিউ মানে।
উ
বতৰৰ কি ক'ব। আহ আপোনাৰ দেখি বৰষুণ দিছে নাই।
নাই আমাৰ দেশেতো বৰষুণ নাই বৰ্তমান।
হয় হয়।
ঔ শুনা পাইছে নে? বৰষুণ আমাৰ দেখোন নাই শুনিছ অ আপোনাক মই এতিয়া প্ৰশ্ন প্ৰশ্ন কৰিব পাৰিমনে
হয় পাৰিব নিশ্চয় পাৰিব
অ প্ৰকৃতিৰ পৰা আমি কি কি পাব বিচাৰো মানে পাম
হয় হয় হয় বহুত ভাল প্ৰশ্ন প্ৰকৃতি বুলি ক'লে মানে প্ৰকৃতিত আমি বহু বস্তু পাওঁ আৰু ন বা গোটেই বস্তু প্ৰকৃতিত পোৱা যায় আহ যেনেহেন আমি ঘৰ বনাব পাৰো বা আমি খোৱা বস্তু বা আমি পানী খাও পানীটো আমাৰ প্ৰকৃতিয়ে দিয়া হয় নে নহয় ন
অ
আৰু তাৰ পিছত যেনেকে আমি ভাত খাওঁ সেই চাউলটো বা সেই ধানটো আমি প্ৰকৃতিৰ পৰা প্ৰকৃতিৰ পৰা পৰাই পোৱা যায় আৰু ন অ ঠিক তেনেদৰে আমি আমি চবেও এটা প্ৰকৃতিৰ পৰাই অ প্ৰকৃতিৰ পৰাই মানে অ যিটো নেকি প্ৰকৃতিত থকা জীৱ জন্তু বা আমিও এটা প্ৰকৃতিৰে এটা মানে ভিছা আৰু ন আহ থকা মানে আহ প্ৰজাতি বুলি ক'ব লাগিব অ যিটো নেকি এ এই প্ৰকৃটো মই প্ৰকৃতি সেটো মানে বহুত সুন্দৰ আলাম বহুত বস্তু দেই আৰু আহ তেনেহেন মাক আমি ঘৰুৱা অ অক্সিজেন গেছ সেইটোও আমাৰ প্ৰকৃতিয়েই দিয়েআমি খোৱা পানী সেইটোও মানে প্ৰকৃতিয়ে দিয়ে ঠিক তেনেদৰে আমাৰ প্ৰকৃতিয়ে দেইয়ো আৰু অ কেতিয়াবা কেতিয়াবা লৈয়ও যায় আৰু আমাৰ পৰা যেনেহেন বান পানী হ'লে মানে আমাৰ ঘৰ বাৰী গোটাই আহ ভাঙি লৈ যায় অ নদীত থকা কাষৰ নদীৰ কাষত থকা মানুহ বিলাকে মানে অ বানপানী হ'লে মানে ঘৰত থাকিব নোৱাৰে আৰু ন
অ
অ হয় আৰু তাত- পিছত আমাৰ অ ওখ ওখ লিল্ডিং বিলাক ভাঙি যায় আৰু আহ কিন্তু সেই বিল্ডিং বনাবলৈ শিল বালা চিমেণ্ট সেইবিলাকো মানে প্ৰকৃতিৰে এটা আহ যিটো নেকি প্ৰকৃতিতে পোৱা যায় আৰু
এই বালা চিমেণ্ট শিল এইবিলাকো প্ৰকৃতিতে পোৱা যায় বা যেনেকৈ নেকি আমি এতিয়া হয় আমি যিটো নেকি এতিয়া থাকি আছো মাটি সেই মাটিটো প্ৰকৃতিয়ে দিয়া আৰু অ আৰু যিটো নেকি শাক পাচলি বা গছ সেইবিলাকো প্ৰকৃতিৰ পৰা পোৱা যায় আৰু আৰু আমি যিটো নেকি লিখা আমি য আমি য'ত নেকি লিখো বহি। সেইবিলাকো প্ৰকৃতিৰ পৰা পোৱা যায় প্ৰকৃতি মানে। বাহ, বাঁহটোতো প্ৰকৃতিৰ পৰাই দিয়া যায় আৰু ন।
সেই বাঁহৰ, পৰাই হয় সেই বাঁহৰ পৰাই মানে আমি- আহ যিটো নেকি বহী, কিতাপ সেইবিলাক মানে পোৱা যায় আৰু- উম আৰু আমি যিটো নেকি আহ শাক-পাচলি খাওঁ যেনেহেন- অ ৰঙালাও, অ বিলাহী, পটল আদি কৰি কেনে সেইবিলাকো মানে প্ৰকৃতিৰ পৰা পোৱা যায় হয়নে। অ
হয় হয় নিশ্চয়।
আৰু আৰু ঠিক তেনেদৰে যিটো নেকি জীৱ- জন্তু, জীৱ - জন্তু বোৰে যিটো নেকি ঘাঁহ, খাই সেই ঘাঁহটো মানে প্ৰকৃতিৰ পৰাই পোৱা যায় আৰু ন।
অ
হয় এইবিলাক মানে অ আমি বহু বস্তু পাও প্ৰকৃতিৰ পৰাই। আ যেনেহেন অ বালা, শিল, চিমেন্ট সেইবিলাকো মানে- প্ৰকৃতিৰ পৰাই পোৱা যায়।
মান প -পাহাৰটো ভাঙি যেতিয়া পানীত পৰি আহে সেইখিনিয়ে আমাৰ বালা। বালা হৈ যায় আৰু ন।
হয় হয় অ পাহাৰৰ পৰা হয়। আহ পানী দি পানীৰ আহ পানীৰ মাজেৰে যিটো নেকি আহে- সেইটোয়ে বালা হিচাপে আমি ধৰিব পাৰো আৰু।
অ
হয় আহ আৰু যিটো নেকি আমি আহ ঘৰ বনাও বা আমিতো এতিয়াতো চব প্ৰায় চবৰে মানে পকীৰ ঘৰ পোৱা যায়। আৰু অ আৰু কিছুমানৰ মানে এতিয়াও আছে বাঁহৰ, বাঁহৰ ঘৰ সেই বাঁহটো মানে আমি প্ৰকৃতিৰ পৰাই পোৱা যায় আৰু
অ
হয় এই প্ৰথমতে আমি বাহখিনি কাটি আনি কিনে বৰীয়াকে চাঁচি মিলি কিনে আমি ঘৰ বনোৱা যায়। তাতে তিং পাত সেই টিং পাতটো আমি প্ৰকৃতিৰ পৰা কিবা এটা বস্তুৰ পৰা আমি বনোৱা যায়। ঠিক সেইদৰে - অ যেনেহেন গাড়ী এই মোবাইল সেইবিলাকো মানে- প্ৰকৃতিৰ পৰাই কিবা এটা মেটেল এইবিলাকৰ পৰা পোৱা যায়। আৰু আমি যে খাওঁ এই অ খাওঁ মানে এইটো যিটো নেকি পেট্ৰল বা অ মিঠাতেলো, ওলাই ওলোৱা যায় বুলি গম পাইছো যে এইবিলাকো মানিক প্ৰকৃতিৰ পৰাই পোৱা যায় আৰু ন। যেনেহে মিঠা কেৰচিন, তেল পেট্ৰল ডিজেল আদিৰ লৈ কিনে আমি প্ৰকৃতিৰ যিটো নেকি মাটি খুন্দি কেনে ওলোৱা যায় আৰু সেইবিলাক তেল বিলাক ন।
হৌ
হয় অ ঠিক তেনেদৰে এ প্ৰক্ৰতিৰ পৰা আমি বহু বস্তু পাওঁ, বা আহ যি যি বস্তু আমি আহ ব্যৱহাৰ কৰো। আমাৰ আহ সদায় জীৱনত সেইবিলাক মানে আমি প্ৰকৃতিৰ পৰা পোৱা যায় আৰু।
হৌ
আহ ঠিক তেনেদৰে আপুনিও আহ যিটো নেকি আমি প্ৰকৃতি আমাৰ প্ৰকৃতিত থকা জীৱ জন্তু জীৱ জন্তুৰ বাবে অকমান কব পাৰিব নেকি?
অঁ নি্চ বানে এতিয় জীৱ জন্তুৰ বলে কব বলে ক'ব তোৰ সক প ন বাঘ সিংহ এইবিলাকো পৰে।
হয়।
আমাৰ এতিয়া গ়ড় মানে গড়টো ঘ ঘৰ মানে এতিয়া কাজিৰঙা কাজিৰঙা গড়, এশিঙীয়া গড়ৰ বাবে বখ্যাত।
হয় হয় নিশ্চয়।
আৰুফালে মানস বেচ পাৰকো আছে আৰু।
হয়।
কাষতে হয় এতিয়া গড়ৰ বিষয়ে অলপ
হয়।
ঘতে নাগেটা আছে চিপাই এখন আছে কণ এখন দুখন আছে।
হয়।
আৰু নেজ এডাল আছে চাৰিখন ঠেং সখিনিয়ে আৰু গৰুৰ ছাল গৰুটোএতিয়া আমাৰ বৰ্তমান ইয়াতে গৰুতো আমাৰ ইু মানহ পোৱা না যায় আৰু ন।
হয় হয়।
হয় তাৰপিছত এতিয়া গৰুৰ ছালৰ পৰা মানে ফল বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা হয়টো মানে
হয়।
তাৰপিছত বম বহু উ উপাৰা কৰি পাৰা। গৰু গৰুতে বছৰতে এটাকৈ পোৱলি দিয়ে। পোৱাল পোৱালিটো মানে ডাঙৰ কৰি কিনে বেছিভাগ আচ্ছা গৰুটো পোৱালি দিল ত গাখীৰো দিয়ে। ত আমি বিশছখিনে উপন কৰৰ না।
হয়।
ছাগলী- ছাগলী কব ছাগলী। নাক এটা আছে। সবোৰ এখন আছে। মুখ এখন। চাৰিখন ঠেং, এডাল নেজ আছে।
হয়। ঘাহ খোৱাই, যি আৰু ন সেইবিলাক।
অ, কা খবৰ কজিপ নাই যে।
হয়।
এ ছাগলী কব গ'লে, ছাগলীৰ যোনটো ভেঁৰা ছাগলী আছে।
হয়।
তাৰে লওঁতে দ মানে, আমাৰ কাপোৰ বনোৱা হয়। গৰম জেকেট, চুইটাৰ আমি পিন্ধি আছোঁ ঠাণ্ডা দিনত। এইবিলাক বনোৱা হয়। তাৰপিছত এইফালে, আহ আমাৰ- সিহঁতটো আমাৰ এতিয়াটো মানে, খোলা জোগাত নাথাকে আৰু ন।
হয় আৰু বহুত কমি গৈছে আৰু ন, দিনক দিনে।
বহুত কম গৈছে আৰু বহুত কম গৈছে। স সৰাপতো আমাৰ এতিয়া বহুত দেখা দেখাও নাযায়। ক কমাই গৈছে হব। পাকিচানক তুলিকেছে গৰ। ঘৰতো এইখিনি গ থাক ন, হাজাৰ মটৰ। হম। ঘলেগে মানে চেলফি, অ। গৰে চেলিকিলে মানে মানুহ মৰে বুলি কোৱা যায় এইটো সেৱনে নহয় মানে।
হয় হয় হয় অ জিভাত মানে ইয়াৰ মানে বহুত- অ, যিটো নেকি, অ, কি ক'ব সেইটো অ, যিটো নেকি।
মানে বহুত ডাট আৰু বহুত ডাট মানে তাৰ জিভাটো হয়। চাল বাকলাই এৰি যায়, হয়।
সেইবাবে মানুহ মৰা বুলি কোৱা হয়, হয় নহয় নাজানো বাৰু।
হয় হয় নিশ্চয় হয় এইটো কথাটো সত্য কথাটো।
আগেটো আমাক মানে, এতিয়া আগে এতিয়া আমাক মানে মানুহ যি দেখিলে। জীৱ জন্তুকো খাই পেলাব, আমাকো খাই পেলাব, আমাকো খাই পেলাব আৰু থাকিবই নোৱাৰে আৰু।
হয়।
উম, তাৰপিছত কি কমনো। খেতি পথাৰৰ বাবে অলপ কৈ দিওঁ নেকি মই?
হয় হয় ক'ব পাৰিব।
সেই পথাৰটো বহুত ধৰণৰ খেতি আছে এতিয়া। এতিয়া ধান খেতি অলপ কৈ দিওঁ মই।
হয় হয় ক'ব পাৰিব নিশ্চয়।
ধান খেতি কৰিবলৈ হলে- এতিয়াটো আমাক ধানটো প্ৰয়োজন হ'ব না মানে বীজ যোনটো। আমি কঠিয়া পিঠানৰ কাৰণে ধান লাগিব।
হয়।
থাক অন জাগৰ পৰা বা থ দিয়াৰ পৰা। যোৱাবাৰ। সেইখিনিৰ পৰা উঠাই কেনে পানীত বিজাই থব লাগিব।
হয়।
মানে দহ দিন মানে, এ সপ্তাহ দহ দিনৰ কাৰণে ভিজাই থব লাগিব, তাৰ পিছত- সেই সেইখিনি মানে মাটিত উঠাই আনি কিনে মাটিত থৈ দিব লাগিব।
হয়।
মাটিত থৈ দিলে তাৰ পিছত আহ, কল পাট বা- কচু পাতেৰে ঢাকি থই দিব লাগে।
হয়
সেয়ে মানে বেচটো ওলাই দে উম সেইকাৰণে ৰুম আৰু তাৰ পিছত যেতিয়া গ্ৰীস্ম হৈ যাব তেতিয়া আমি মানে পথাৰত আৰু হাল বাম হাল পাই কিনে সেই হাল বোৱাখিনি মানে সমান কৰি লম আৰু জখলাৰে মানে। জখলাদাল সৰু গাছেৰে সমান কৰি ল'বা
হয় হয়
সমান কৰি লৈ কিনে তাতে কঠিয়াখিনি মানে ছটিয়াই দিম।
উম
তাৰ পিছত যেতিয়া কঠীয়া খিনি ডাঙৰ হব ন' তেতিয়া আমি তাতে বেৰা দি দিব লাগে মানে মই তেতিয়াতো সেইটো চহৰ অঞ্চলতো বেলেগ কথা আমাৰ। গাঁওৰ অঞ্চলতো এতিয়া গৰু ছাগলী বহুত আছে। মানে খাই পেলাব সেইবাবে আমি বেৰা দি দিব লাগিব তাৰ পিছত উম তাৰ পিছত মানে কঠিয়াটো অলপ ডাঙৰ হল সাৰ ছটিয়াই দিব লাগে ভাল হোৱাৰ বাবে। কঠিয়া কঠিয়াখিনি ভালকে
উম
যেতিয়া কঠীয়া খিনি ডাঙৰ হ'ব তেতিয়া আমি পথাৰত আৰু হাল বাই কিনে মানে কঠিয়া খিনি টোলিব লাগিব আজি পৰা কাম টোলিব লাগিব।
উম
সেই তাৰপিছত কঠিয়া খিনি আমি পথাৰত মানে মুঠা মুঠা বান্ধি থোৱা হয়তো সেইটো পথাৰত লৈ যাব লাগিব আৰু ভাল আমি কান্ধতো লৈ যোৱা হয় পীঠলতো লৈ যোৱা হয় মানে জেগায়ে জেগায়ে থব লাগিব তেতিয়াহে ৰুৱনীবিলাকে ৰুব পাৰিব ভালদৰে